অ কি কৰি আছে?
এ মই এনেই অলপ ওলাই আহিছো।
হয়, হয় গৰম কেনেকুৱা আহপিনে?
এ বহুত গৰম দিয়ক। গৰমত থাকিব পৰা নাই একদম।
মানে আপোনাৰ কি ক'ম মানে আপোনাৰ খেতি বাতিও তেনেকে হোৱা নাই বৰষুণো কম যে তেনেকে।
বৰষণ নায়ে আমাৰ এইপিনে বৰষুণ নাই মেচিনে দি পেলাই খেতি কৰি আছো আজিৰ দিনটো পথাৰতে থাকিলো পানী লৈ সুখ।
হয়, হয় মানে বৰষুণ হয় হয়, হয় বৰষুণ নোহোৱা মানে মেইন কাৰণ আপোনাৰ গছ গছনি কাটি দিছে আৰু তাৰ ফলত আমাৰ বৰু কম আছে গোলকীয় উচ্চতাবিলাক বৃদ্ধি পাইছে ন আপোনাৰ তাতে লগতে প্ৰদূষণবিলাক বেছি হৈ আছে গাড়ী যানজট এইবিলাক বেছি প্ৰদূষণ হৈ আছে কল কাৰখানা বিলাক বেছি হৈ আছে সেইকাৰণে আপোনাৰ ধৰক গৰমৰ মানে উচ্চত গোলকীয় উৎসৱতটো বৃদ্ধি পাইছে হৈছে।
অ' অহ। হয় কিন্তু এতিয়া মানুহে নুবুজে গছ গছনি কাটি একে এফালৰ পৰা একে নাইকিয়া কৰি পেলাই পছে
হয় মানে মানুহৰ এতিয়া ঘন বসতি হ'ল মানুহ চব চবকে মানে ধৰক কল কাৰখানা বন়াবলৈু সুবিধা বেছি পোৱা লগা হ'ল ন। সেইকাৰণে ধৰক ধ মানে আপোনাৰ গছ গছনিবিলাক বেছি কটা পৰিছে।
অ, এতিয়া মানুহৰ বেছি সুবিধা লগাৰ কাৰণে এতিয়া। মানুহৰ সুবিধা বেছি লগাৰ কাৰণে মানে মানুহৰ বেমাৰো বেছি হৈছে।
হয় বেমাৰো বেছি হৈছে হয় আপোনাৰ গছ-গছনি কাটি পেলাই। টো মানুহৰ এতিয়া গৰমৰ গৰম সয্য কৰিব নোৱাৰি কি হৈছে ডক্টৰৰ ওচৰত যাবলৈ আছে। ডক্টৰৰ ওচৰত যাব লগা হোৱা মানে। আপোনাৰ ধৰক এ পইচা পাতিও ধৰক খৰচ হৈছে তেনেকে। আৰু ডক্টৰৰ ওচৰত। হয় ডক্টৰৰ ওচৰত গ'লে ডক্টৰে এটা টেবলেট এটা হ'লেও দিবৈ। আপোনাৰ টেবলেটৰ লগতে আপোনাক ধৰক শাৰীৰিক যোনখিনি ব্যয়াম। সেই ব্যায়াম খিনিও কৰিব দিব আৰু গৰমৰ পৰা আমি। হয় গৰমৰ পৰা আমি ধৰক পৰিত্ৰাণ পাবলৈ হ'লে আমি ধৰক ৰাতিপুৱা কোমৰ উঠি পেলাই। অ, তিনি লিটাৰ কমে সদায় পানী খাব লাগিব। আৰু আপোনাৰ ৰাতিপুৱাই উঠি আমি ব্যায়াম কৰিব লাগিব বিশেষকে খোজ খোজকাঢ়িব লাগিব খোজকাঢ়িলে কি হ'ব আমাৰ তেজটো চলাচল হ'ব। তে, খোজ কঢ়াৰ পিছত আমি কি কৰিব লাগিব চৰবত খাব লাগিব তেতেলী পানী তেনেকে ধৰক আমাৰ ফলৰ যোনবিলাক ৰস যুজ সেই যুজ বিলাক খাব লাগিব। আপোনাৰ নেমু চৰবত খাব লাগিব তেনেকে ধৰক দুপৰীয়া সময়ত আপুনি। এনেকে কলাখাৰ খাব পাৰিব মানে আপোনাৰ যোনটো আমাক সাধাৰণতে কওঁ। কলপ কল হয় খাবলৈ অনা, ক হয় খাবলৈ অনা কল পুলি কলপচলা। তেনেকে এইবিলাক খালে ধৰক আমাৰ পেটতটো ধৰক ঠাণ্ডা থাকিব।
অ, এইবিলাক আমাৰ লোকেল বস্তু হয় এতিয়াতো আজিকালি মানুহেতো লোকেল বস্তু একো খাবয় নাপায়। খাব, খাব নোপোৱা গুণতে ইমান বেমাৰ আজাৰ হৈ থাকে মানুহ। কিন্তু আৰু আগতে আগৰ আগৰ দিনৰ, মানুহ এতিয়া। এশ বছৰলৈ জীয়াই থাকে এশ দহ বছৰলৈ জিয়া থাকে আজিকালি মানুহতো আয়ুসতো নাই আজি। আজিকালি মানুহে হেৰি ষাঠি বছৰে নাপায়। সেইটোয়ে মানে কিহৰ কাৰণে হৈছে অ, সেইটো কাৰণে মানে খাদ্য়। ওপৰতে হৈছে এইটো।
হয় আজিকালি বেছি মানুহে, আজি হয়, আজিকালি বেছি। সেই মানুহে কেমিকেলযুক্ত বেছিয়ে খাইছে ন। কেমিকেল, যুক্ত বেছি ব্যৱহাৰ। খাদ্য উপ উপযোগী নহয়তো এইবিলাক মানুহে খাই কৰিতো বেমাৰ আজাৰ হৈছে বেছিকে।
অ,
হয়।
সেইটো কাৰণে এইটো বেমাৰ আজাৰ মানুহৰ বেছি। এতিয়া মোৰ এতিয়া বয়স হৈছে কিমান তোমাৰ, মোৰ এতিয়া ছাব্বিশ বছৰ বয়স। ছাব্বিশ বছৰ বয়সত এতিয়া চুগাৰ ওলাই গৈছে গম পাইছানে নাই। অ, মানে জ্বৰ হ'ল জ্বৰ হোৱা জ্বৰ, হোৱাৰ পিছতে মানে, ডক্ট ডক্টৰৰ ওচলৈ গ'লো যোৱাৰ পিছত মানে মাথাটো ঘূৰাই থাকে কাৰণে ডক্টৰৰ ওচলৈ গ'লো, ড ওচৰত যোৱাৰ লগে লগে কৈ দিলে নহয় আপোনাৰ তেচটু তেচ কৰিব লাগিব বুলি দিলো তেচ লেবৰটৰীত কৈছে আপোনাৰ চুগাৰ ওলাইছে। এই চুগাৰ মেডিচিন খাওঁতেহে মোৰ কিন্তু মাথা ঘূৰণি ভাল হৈছে। যে গম পাইছা নে এনেকুৱা মানে কি ক'বা এতিয়া আজিকালি মানে কিহৰ কাৰণে এইটো বেমাৰ হৈ। খাদ্যৰ ওপৰত হৈছে ন বেমাৰতটো খাদ অ, খাদ্যৰ ওপৰতে হৈছে।
সেইটো আপুনি এতিয়া চুগাৰ হয়।
খাদ্য আমি, যদি এতিয়া যদি। হেৰি ঘৰতে যদি আমি পাচলি ৰুই ল'লো হেতেন বা। জলকিয়া, বেঙেনা এনেকে কিবা কিনি ৰুই পেলাই যদি ঘৰুৱা বস্তুটো খালো হেতেন তেতিয়া আমাৰ সেইতো বেমাৰ। নহয় কিন্তু আমি এতিয়া চাউলটো যে। খাওঁ চা ভাতটো যে খাওঁ ভাতটোতো সাৰতে হোৱা আৰু ত পাচলি অ 'আজিকালি পাচলি বাৰ মাহে ওলাই কিন্তু স উ হেৰি যে জাতিলাও জাতিলাও বাৰ মাহে ওলায়। ফুলকবি, ওলকবি আ বন্ধাকবি এইবিলাকতো একে বাৰ মাহে ওলাই আগতেতো নোলাইছিলে এইবিলাক বস্তু চিজনৰ বস্তু চিজনতে ওলাই সেইবিলাক বস্তু ক'ৰ পৰা হৈছে সাৰ মাৰে সিন মাৰে আজিকালি উন্নত হেৰি লাগে মানে বিধান লাগে।
চন মানে আমাৰ সোনকালে উদ্ভিদ ব হোৱাতাগ মোনুক বেছি হেৰিতটো লাগে লাভ
লাভটো লাগে কিন্তু মানুহৰ দেহত যিয়েই নহওক। মানুহৰ দেহত যিয়ে নহওক সেইটো কাৰণে ম মানুহৰ আজিকালি মানে লাষ্টিং নোহোৱা হৈ গৈছে আৰু।
হয় হয় গতিকে আমি মানে ঘৰতে উ ঘৰতে যিমান পাৰো ঘৰতে ধৰক গোবৰ সাৰ তেনেকে পাচন সংসাৰ ধৰক ছাই গোবৰ দি যিমান পাৰো ঘৰৰ যোনখিনি ধৰক মানে সুবিধা আছে যোনখিনি ধৰক কৰিব পাৰো সেইখিনি কৰিলে হ'ল। আৰু ধৰক তেনেকে হয় গৰম দিনত তেনেকে ধৰক শৰীৰৰ ঠাণ্ডা আৰু সতেজ ৰাখিবলৈ আপোনাৰ প্ৰচুৰ পৰিমাণৰ পানী ডাবৰ পানী তেনেকে ধৰক নেমুৰ পানী আৰু আপোনাৰ আহ চৰ্বত খাব লাগে খাদ্যৰ তালিকাত ধৰক তেনেকে ত তৰমুজ তিয়হ আৰু ৰসাল ফল দৈ তেনেকে ধৰক দৈতটো খালে বেছি ভাল হয় আৰু বিভিন্ন টেঙ যুল ধৰক তেনেকে ধৰক মাছৰ আঞ্জাতেও খাব পাৰে থেকেৰা আঞ্জা সেউজীয়া শাক পাচলি তেনেকৈ অন্তৰ্ভুক্ত কৰিব লাগে আৰু। ই মানে শাৰীক আপোনাৰ হাইড্ৰটিক কৰি ৰখাত সহায় কৰে।
আহ আহ।
তেনেকৈ আৰু।
এ বেমাৰ হোৱাৰ আগতো এইবিলাক বস্তু বিচৰাই নাছিলো গম পাইছো ছে নে নাই বেমাৰ হোৱাৰ আগতো বজাৰৰ পৰা অনা বস্তুয়ে চাই আছিলো। কিন্তু এতিয়া বেমাৰ হোৱাৰ পিছত এতিয়া বাৰীত ক'ত আছে শাক কচু এইবিলাকে বিচাৰি পু এতিয়া। এতিয় গম পাইছো মানে গম পাইছা। আগতে বি আগতে আনিব বজাৰলৈ গৈছে আনিব বনাম খাম। সেই তেনেকুৱা আগতেতো আমি এতিয়া আমিয়ে ধৰ পোৱা নাই ব্ৰইলাৰ কেনেকুৱা বস্তু এতিয়া এতিয়া আমাৰ লৰা ল'ৰা ছোৱালীয়ে এতিয়া গম পাইছে যে ব্ৰইলাৰ ব্ৰইলাৰ হ'লেহে ভাত খায়। কিন্তু ব্ৰইলাৰটো কপা হয় মই ব্ৰইলাৰ ফাৰ্ম খুলিছিলো গম পাইছা নাই ব্ৰইলাৰ পঞ্চল্লিশ দিনত তোমাৰ চাৰে তিনি কেজি হৈ যায়গৈ। চাৰে তিনি কেজি কেনে তুমি এতিয়া লোকেল এটা পোহা কিন্তু লোকেলটোতো নহয়। পঞ্চল্লিশ দিনত তোমাৰ আধা কেজিয়ে নহয় লোকেলটো। টো ব্ৰইলাৰ টো তোমাৰ চাৰে তিনি কেজি হৈ যায়গৈ সি মানে বাঁহা কোবত মানে এনেকুৱা হয় একদম মানে তাৰ হাৰাতটো মানে ফাটি পেলাই সি নিজে নিজে মানে হয়ত সেই মৰি যায়গৈ।
যি আৰু মেডিচিন দিয়া হয় ন তেওঁ আপোনাৰ যিলাক বস্তু
অ' তাক একে এটা এটাকে ধৰি তোমাৰ চ সাত দিনত এটা টাকে ধৰি দিব লাগিব একৈশ দিনত দিব লাগিব তাৰপিছত আৰু খাদ্যটোতো আছেই। পানীত মেডিচিন আছে মানে কি ক'বা আৰু সিহঁতে যে হাগে হাগিলেও মানে একে মেডিচিন মেডিচিন একদম এনেকুৱা চেণ্ট তুমি থাকিব নোৱাৰিবা ওচৰত।
হয়, হয় মানে সেইবিলাকে মানুহৰ দেহত যদি হয় মানুহৰ দেহত যদি সেইবিলাক খাদ্য যদি যায় মানুহটো অপ অপকাৰ হ'ব।
অপকাৰ হ'বই কিন্তু চোৱা ভগৱানে কেনেকুৱা বস্তু মানুহক দিছে ইঞ্জিন টো হয় এইবোৰ বস্তু একদম মানুহে মানে
সেইটোৱে হয় হয় মানে আমাৰ হয় আমাৰ যোনটো মানে শৰীৰৰ যোনটো পাচন বা আমাৰ লিভাৰ মানে যোনখিনি ধৰক কিডন সেইখিনি ধৰক আমি ধৰক কোমল অংক ন' সেই কোমল অংশটো আপোনাৰ এপিছ মাংস হজম কৰিব হ'লে আমাৰ যোনটো আমাৰ কি আমাৰ লিভাৰটো সেই লিভাৰটো বদ হজম বুলি কয় সেই হজম কৰা শক্তিত তেওঁ বহুত সময় লাগে এপিছ মাংস খালে আপোনাৰ কমেও চৌবিশ দিন লাগে। চাইন্টিচ চাইঞ্চৰ মতে বিজ্ঞানৰ মতে মানে আপোনাৰ চৌবিশ দিন লাগে। ত' চাওক ভাবি চাওক মানে আপুনি লিভাৰতটো আপোনাৰ চৌবিশ দিন সময় লৈছে এপিছ মাংস খাওঁতে। এ আমিতো জিভাৰ তৃপ্তিতো বহুত খিনিয়ে মানে ধৰক খাওঁ ন' তেনেকে বহুত বস্তু হয় গতিকে আমাৰ শৰীৰটো শৰীৰটো মানে তাৰ পৰাই বহুত ক্ষতি হৈ আছে। গতিকে যিমান বাৰো আমি মানে ধৰক ঘৰুৱা বস্তু তেনেকে ধৰক মানে আপোনাৰ মাছটো তেনেকে খালে একো নাই মাছটো আপোনাৰ ধৰক হজম কৰিব পৰা বস্তু। কিন্তু মাংসটো আমাৰ মানে হজম কৰা বস্তু নহয় কিন্তু আমি কি কৰো জিভাৰ তৃপ্তিত মানে খাই দিওঁ ন' আমাক সোৱাদ লাগে হয়। কিন্তু আমাৰ দেহ টোৱে মানে সেইবিলাক বস্তু নাটানে কিন্তু আজি আজিকালি ধৰক যোনবিলাক নৱ প্ৰজন্ম বা যোনবিলাক উঠিয়া প্ৰজন্ম তেওঁলোকেতো সেইখিনি কথা বাৰু গম নাপায় গতিকে আমিয়ে তেওঁলোকক ভাল বুজাই কৰি অৱগত কৰিব লাগিব লগতে সমাজখনকো মানে স তেজ কৰিব লাগিব আৰু হয় অসমখনকো ধৰক এই বেমাৰৰ পৰা ধৰক কোনো বেমাৰৰ পৰা ধৰক বাচাব লাগিব আৰু।
অ' হয় সেইটো হয় কিন্তু, এতিয়া হ'লেও মানে এতিয়া বেলেগক বুজাব যাতে কিন্তু নিজৰ ল'ৰা ছোৱালীয়ে নুবুজে গম পাইছা। নিজৰ ল'ৰা ছোৱালীয়ে নুবুজে মই আজি ভাত নাখাওঁ। গম পাইছানে, মই আজি ভাত নাখাওঁ। মাংস আনি মোক মাংস লাগিবই মই তেতিয়াহে কিন্তু তেতিয়াতো আনি দিব বাধ্য ন'। বাপেক মাকে আনি দিবই লাগিব মাকে বাপেকক ক'ব ল'ৰাটোৱ আজি দিনতটো ভাত খোৱা নাই। বা ছোৱালীজনীয়ে আজি দিনটো ভাত খোৱা নাই। তুমি যোৱা মাংস লৈ আহা গৈ কিন্তু, মাংস ক'ত পাব ব্ৰইলাৰ আনি দিব লাগিব কাৰণ লোকেলৰ দাম বেছি। পটকে যাই লৈ বোলে ব্ৰইলাৰ এতিয়া এশ টকা দিলে এতিয়া তোমাৰ আধা কেজি পাই যাব বা এক পোৱা পাই যাব সেইটো
তেনেকে হয় ব্ৰইলাৰ মাংসতোৱে আপোনাৰ তেনেকে হয় হয় ব্ৰইলাৰটো তেনেকে খালে আপোনাৰ ধৰক আজিকালি মানে কোনোৱে বিশ্বাস কৰে নকৰে মানে আপোনাৰ কেঞ্চাৰ বেমাৰৰো মানে ৰূপান্তৰিত হয় বেছিকে আৰু ধৰক পানীতটো পানী পানীৰ যোনটো লেয়ৰ সেই লেয়াৰটো মানে আমি ধৰক তিনি চাৰিবাৰ আমি ফিল্টাৰ কৰি খাব লাগে তেতিয়া আমাৰ ধৰক সেই বেমাৰটো বাৰু ধৰক ৰক্ষা পাব পাৰি।
অ'।
তেনেকে এইবিলাক কথা মানে ধৰক ঘৰখনক প্ৰথমতে আমি ঘৰখনক সতেজ কৰি ল'ব লাগিব। তাৰপিছতে আপোনাৰ ধৰক বাহিৰত আমি ধৰক সজাগতা সজাগতা সভা দি পেলাই আমি কথা খিন বাৰ্তা খিনি প্ৰেৰণ কৰে
অ' অ' নাই এনেই আমাৰ ইয়াতে হয় সজাগতা সভা হৈ থাকে মানে গোট আছে আছে ন গোট বিলাকত মানে আমাৰ মানে অফিচৰ পৰা মানুহ আহে তাৰ পিছত কোৱা আৰু পানী যে পানী আমাৰ ইয়াত পৰীক্ষা কৰিছে পৰীক্ষা কৰোতে মানে মই যিটো মটৰ আছে মটৰতো পানী খিনি মোৰ মানে ফিল্টাৰ নকৰিলে খাব পাৰি বুলি ক'লে কিন্তু মোৰ দমকল যিটো আছে দমকলটো মানে পানী খাব নোৱাৰি। এই দমকল মই একে উঘালিয়ে পেলালো। কাৰণ ই অপকাৰ কৰিব পিছলৈকে। সেইটো কাৰণে মই একে উঘালিয়ে পেলালো বোলো নালাগে আকৌ বেলেগত কৰি ল'ম।
হয় হয় গতিকে আপুনি মানে যিমান পাৰে আপুনি মানে ধৰক গৰমত এই ধৰক ঠাণ্ডা পানী তেনেক খাই থাকিব লাগে গৰমৰ পৰা পৰিত্ৰাণ পাব লাগে। বাকী যি নহওঁক দিয়ক আপোনাৰ লগত কথা পাতি ভালেই লাগিলে। আকৌ তেনেকে কথা পাতিম বাৰু। ধন্যবাদ থাকিল হা হয়, হয় ধন্যবাদ থাকিলে হয়।